শনি পাইছনে?
অ', শুনিছো কোৱা
অ', কি কৰি আছিলা।
এনে আছিলো ৰবা, তুমি
ময়ো এনেই আছিলো বিজি আছিলা নেকি
নাই-নাই, কোৱাচোন
মই মানে ভাবিছিলোঁ আজি অলপমান আমি, খাদ্যৰ ওপৰত মানে কথা পাতিলোঁ হয়
অ', ভাল বিষয়টো বাছি ললা দেই তুমি একদম, অ', কোৱাচোন অলপ ত খাদ্যৰ বিষয়েও
অ', মানে এতিয়া, আ', খাদ্য বুলি ক'লেতটো আমাৰ, খাদ্যয়তটো বহুত, দুটা'বি হৈয়ে আছে, যিবিলাক আমাৰ বাহিৰৰ খাদ্য সেইবিলাক আ, ফাষ্ট ফুড বিলাক আমি মানে খাব নালাগে, আৰু ঘৰৰ যি যিবিলাক দাইল ভাত মাছৰ জোল, সেইবোৰ খাই মানে আ-আমাৰ খালে মানে আমাৰ এতিয়া, শৰীৰত বহুত মানে প্ৰটিন পায় যিবিলাক ঘৰৰ বস্তু হেইবিলাক আমি খাব লাগে, হয়নে নহয় কোৱাচোন
হয়-হয়, ঠিকে ক'লা দেই তুমি। যে আমি দাইল, ভাত এইবোৰ খাব লাগে বা শাক পাচলি খাব লাগে আমি এই যোনবোৰ খালে আমাৰ জাত প্ৰটিন আহে, কিন্তু আজিকালি তো আৰু, অ', চবে যে আ', গোটেবোৰ আজিকালিটো গমেই পাইছ যে শিকো বা বা যুৱক যুৱতী বোলেতো আজিকালি এইবোৰে খাই যায় বাহিৰৰ বস্তু যেনেকুৱা চাওমিন, মম মম' এই পিজ্জা কিবা এইবোৰে খায় কিন্তু আমাৰতো এ যিমান পাৰো আমি শক্তিশালী যেনেকুৱা ফল মূল ব্ৰেড বা বাটাৰ এইবোৰ খালে আমাৰ দেহটো আমাৰ ভালে থাকে স্বাস্থ্যটো
হয়, হয় তুমি একদম ঠিকে কৈছা, এতিয়া চাবা মানে ভাতৰ লগত তুমি ধৰি লোৱা ভাতৰ লগত অলপমান শাক দাইল বিলাহীৰে ৰন্ধা সৰু মাছৰ জোল লগতে বেঙেনা আজি মানে এনেকৈ যিবিলাক খাবা ন তেতিয়া তোমাৰ মানে গাহৰি হওক সকলো মানে সকলো ধৰণৰ যেনে কাৰ্বন ডাই অক্সাই কাৰ্বন ডাই প্ৰ'টিন ভিটামিন সকলো মানে পাবা তুমি তেতিয়া আৰু যেতিয়া আমি ধৰি লোৱা বাহিৰৰ বস্তুবিলাক খাওঁ এইবিলাক চাওমিন ম'ম' ফুচকা আৰু মানে বিভিন্ন ধৰণৰ আজিকালি বস্তু ওলাইছে ন উ এইবিলাক খালে মানে আমাৰ বহুত শৰীৰত বহুত মানে ক্ষতি কৰে শৰীৰক
হয়, হয় ঠিকে ক'লা দেই তুমি আৰু চাবা যে আমি যোনবোৰ বস্তু যেনেকুৱা চাবা শাকত আইৰণ আইৰণ থাকে শাক খালে আমাৰ তেজ বাঢ়িব বা গাত গাজৰ খালে চকুৰ ভাল চকুৰ পোহৰ আমাৰ চকুবোৰ ভালে থাকিব বন্ধাকবিত ভিটামিন চি এ থাকে আৰু আমাৰ থলুৱা খাদ্যতো জানাই তুমি যে এনেকুৱা কলপচলাৰ ভাজি বা মাটিমাহৰ দাইল খাৰ পিটিকা এইবোৰ ঔষধৰ দৰেই কাম কৰে আমি এইবোৰ খালে আমাৰ নিজৰ দেহটোৱে আমি ভালে থাকিব বুলি জানো, আৰু সেয়েহে আমি এইবোৰ খোৱাটো আমাৰ বাবে অ যথেষ্ট দৰকাৰী। এ এইবোৰ খালে আমাৰ এ বহুতো প্ৰ'টিন পাম আমি। আৰু চাব যে এনকুৱা
হয় হয় তুমি একদম ঠিকেই কৈছা, আৰু এতিয়া মানে চাবাচোন যিবিলাক গাঁওৰ মানুহ বিলাকে মানে খেতি কৰে ন, তেওঁলোকে আশী বছৰৰ পিছতো মানে এতিয়াও খেতি কৰি থাকে মানে আ যেতিয়া মানে গোটেই জীৱনৰ ঘৰত ঢেঁকীয়া চাউল তাৰপিছত অঁ তোমাৰ পুখুৰীৰ মাছ আৰু এইবিলাক খালে মানে তেওঁলোকে মানে একদম পোৰা টনকিয়াল হৈ থাকে তেতিয়া মানে তেওঁলোকে খেতি কৰিও মানে গম নাপায় যে তেওঁলোকৰ তেওঁলোকৰ বয়স হৈছে। তেওঁলোকে ইমান ধুনীয়াকে খেতি বাতি কৰি খায় থাকে।
হয় ঠিকে ক'লা দেই আৰু এনেকুৱাতো আৰু চাবা যে অ তুমি যেনেকুৱা কলা যে গাঁৱৰ যোনবোৰ বুঢ়া বুঢ়া বুঢ়ী থাকে সিহঁতে আশী বছৰ হ'লেও মানে সিহঁতক নালাগে লাগেই যে আশী বছৰ হৈছে সিহঁতৰ দেহটো বহুত ভালে থাকে কাৰণ সিহঁতে এ ঘৰৰে এইবোৰ খায় ভাত দাইল এইবোৰ খায় আৰু আমাৰ আজিকালি চহৰত চাবা যে অ তুমি যদি ত্ৰিশ বছৰ হৈছে তো তেন্তে লাগিব যে ষাঠি বছৰ মান হৈছে কাৰণ সিহঁতে এইবোৰ খায় বাহিৰা বস্তু খায় চাওমিন ম'ম' এইবোৰ খায় তাৰ ফলত ইহঁতৰ দেহতো বহুত নষ্ট হৈ যায় আৰু ক্ষতি হয় সিহঁতৰ দেহটোৰ। সেয়হে আমি জানো যে এ ভাল ভাল বস্তুটো খোৱা আমাৰ দৰকাৰ ন?
হয়-হয় একদম ঠিক কৈছা আৰু এতিয়া চাবা তুমাক আ, ৰাতিপুৱা ধৰি লোৱা আমি এগিলাচ পানী খাই উঠ উঠি কেনে তোমাৰ জলপান চিৰা -দৈ ঘৰতে বনোৱা ৰুটি-তৰকাৰী এইবিলাক খাব লাগে দুপৰীয়া ভাতৰ লগত শাক-পাচলি বেছিকৈ তাৰপিছত মাজে-মাজে যে ফল খাব লাগে আৰু এনেকুৱা নহয় যে আমি বাহিৰৰ বস্তুও খাব নালাগে মানে বাহিৰৰ বস্তু খাব লাগে মানে সপ্তাহত এক, দুইদিন মানে খাব লাগে আৰু।
হয়-হয় অ', অ', লগতে আমি পানী বেছিকৈ খাব লাগে এইটোতো আমি জানোৱে পাৰোঁ যেনেকৈ এ-এ ধৰা এক দিনত আমি আৰ আঠ, দছ গিলাচ পানী খাবই লাগে পা-পানীয়ে শৰীৰক একদম ভাল কৰি থৈ দিয়ে আমাৰ টোৱে একদম আমলিয়া উলিয়াই দিয়ে, একদম আৰু এটা কথাাতটো জানাই যে খাদ্য খাওঁতে তে তিভি মোবাইল নাটক চাব নালাগে আমি ভালকৈ চোবাই চোবাই খাব লাগে যে বা আৰু বহুতেতো এনে গিলি-গিলি থৈ দিয়ে যে নোচোবোৱাকে হয়ে মানে মুখত লৈ আৰু ডাইৰেক্ট গিলি দিয়ে। কিন্তু আমিতো কামটো কৰিব নালাগে। আমি যিমান পাৰো চোবাব খাব লাগে চুবাই চোবাই খোৱাটো আমাৰ বাবে আমাৰ মুখৰ বাবে বহুতো ভাল।
হয়, হয় তুমি একদম ঠিকে কৈছা আহ মানে মোৰ মতে কি আৰু খাদ্য আমি তোমাৰ খাদ্য যেনে অসমীয়া জ্যুতি ভাল লগা খাদ্য যেনে পিঠা, লাৰু, সান্দহ সেইবোৰ মানে উৎসৱত খাব লাগে। উৎসৱ-উৎসৱ বিলাক যেতিয়া আহে ন' ধৰি লোৱা বি বৈ আহে তেতিয়া আমি যিবিলাক পিঠা লাড়ু সান্দহ দৈ চিৰা এইবিলাক খাওঁ তেতিয়া তেতিয়া মানে আমাৰ সেইকেইদিন আমাৰ চাবাচোন শৰীৰতটো কিমান ভাল লাগি থাকে। মানে একো যেন বেমাৰ আজাৰ একোৱে নাই আৰু চাবাচোন যেতিয়া আমি বাহিৰা বস্তু এটাৰ আমি খাই আহিম তেতিয়া গেছ কিমান ধৰণৰ বেমাৰ হয় বমি হয় বাহিৰা বস্তু খোৱাতকৈ আমাৰ ঘৰৰ যিবিলাক থলুৱা বস্ত সেইবিলাক খাব লাগে।
হয় হয় আৰু চাবা যে আমি খাদ্যয়ৰ বাবোবেই জীয়াই থাকো ন। যে আমি মুঠি চাউলৰ বাবে আমি আমি আজি জীয়াই আছো। বা এগিলাচ পানীৰ বাবেই জীয়াই আছো্ কব পাৰ কব গ এ ক'ব গলে। এ যে আমি খাদ্য এ মুুঠি আহ খাদ্য খাই কেনে আমি জীয়াই আছো এমুঠি আমি ভাত খাইে জীয়াই আছো বা এগিলাচ পানী খায়ে জীয়াই আছো অ' অসমীয়া জুতি লগা খাদ্য চাবা যে উ বহুত আছে ন এনেকুৱা পিঠা লাৰু। আৰু সান্দহ এইবোৰ উৎসৱত খাব পাৰি।
তেনেকুৱা কিবা, এহ বিহু আমি আলহী আহিলে আমাৰ পিঠাাগুৰি দিয়ে আহ পিঠা দিব সান্দহ দিব। বা দিয়ে দৈ চিৰা খাবলৈ দিব, এইবোৰ এনেকুৱা আমি মানে খবত খাই ভাল লাগে ন।
হয়-হয় তুমি একদম ঠিক কৈছা আৰু এতিয়া আমাৰ অ', তোমাৰ মানে শৰীৰত আমাৰ বেছিকৈ মানে আমি দিনটোতো মই আঠৰ পৰা দহ গিলিছৰ ভিতৰত পানী খাবই লাগে। এইটো পুৰা একদম দৰ ৰ তাৰপিছত পানীৰ লগতে আমি দিনটো ফল মূল তোমাৰ ফল মূল তাৰপিছত ভাতৰ লগত বিভিন্ন ধৰণৰ থলুৱা বস্তু এইবিলাক খাব লাগে আৰু বাহিৰত গ'লেও কেতিয়াবা ম'ম' ফুচকা এইবিলাক খোৱাৰ স্ব মানে তোমালোকৰ থলুৱা বহুত বস্তু বাহিৰতো পায় ন', বাহিৰৰ সেইবিলাকো খাব লাগে ফাষ্ট ফুডৰ ওপৰিও বহুত বস্তু বাহিৰতো পাই থলোৱা বস্তু।
হয়, হয়। অ বহুতেতো এইবোৰেই কৰে আজিকালি আৰু বহুত এনেকুৱা আমি দেখাও গৈছে বা আমি নিজেও এনেকুৱা কৰো যে আমি কিবি আমাৰ ধৰা গধূলি সময়তে আমাৰ কিবা খাব মন গিলা আমি অড্ৰাৰ কৰি খাওঁ, কিন্তু আমিতো বহুতো বস্তু বনাই খাব পাৰোঁ বা আমি অকনমান পুৰি বনাই খাব পাৰো বা আমি কিবা-কিবা আমি এনেকুৱা ঘৰৰে বস্তু বনাই খাব পাৰো। কিন্তু, আমি নাখাও। আমি ভোক মানে খাব মন গলে আমি কিবা অৰ্ডাৰ দি খাওঁ যোনটো আমাৰ স্বাস্থ্য বাবে একদম উ, ভাল নহয়। তথাপিতো মানে আমি জানিও জানো জানি কেনেও মানে আমি এইবোৰ বাহিৰা বস্তুৱে খাওঁ।
হয়-হয় তুমি একদম ঠিকে কৈছা আৰু মানে আৰু চাবাচোন যেতিয়া আমি-আমি মানে খাদ্য বিলাক সময়মতে খাব লাগে দেই আৰু যেতিয়া জোখমতে খোৱা মানে সময়মতে খাব লাগে জোখমতে খাব লাগে আৰু ৰাতি মানে দহ বজাৰ পিছত মানে খাদ্য খাব নালাগে মানে যিমান পাৰা তুমি ৰাতি সোনকালে খাদ্য খাই লে খাই খাদ্য খাই শুব লাগে তেতিয়া মানে আমাৰ খাইদ আৰু খাদ্য খাই উঠি কেতিয়াও মানে দাইৰেক্ট বিছনাত শুব নালাগে আগে অলপ মান চলাচল কৰিব লাগে খোজকাঢ়িব লাগে তেতিয়া মানে তোমাৰ দাইটটো হৈ থাকিব লগতে তুমি খাদ্য খালেও তোমাৰ প্ৰটিনটো তোমাৰ খাদ্যখিনি হজমো হ'ব।
হয়- হয় এইটো ঠিকেই হলা যে-যে আমি মানে ভাত খাই উঠিকেই আমি বে এ মানে বিছনা ডাই মানে এ ডাইৰেক্ট বা -বাগৰি দিব নালাগে আমি অলমান এনে চোৱা মানে ৰাস্তা ধৰা আমাৰ নিজৰ বাৰানদাতে অলপমান দুই কাঢ়ি দি খোজকাঢ়িলে হয়। যাই মানে আমাৰ বাগৰিলে এতিয়া তে হজম নহয় ন, ত' তুমি ঠিকে কলা আৰু আমিটো আজিকালি অ, দেখা গৈছে যে বহুতোৰ শিশু বা বহুতো আজিকালি ল'ৰা ছোৱালী থাকে যিয়ে একদম ঘৰৰ খাদ্য খাবই নোখোজে এ যেনেকুৱা ভাত দাইল এইবোৰতো খাবই নোখোজে আজ পাৰিলেতো এ কিবা এ টেঙা হ'ব এ টেঙা খাব নোখোজে, খাৰ খাব নোখোজে, শাক পাচলিতো আৰু বিশেষকৈ খাবই নোখোজে।
হয়, তুমি একদম ঠিকে কৈছা আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক কেৱল মানে বাহিৰত গ'লে কি চি চিপ চকলেট এইবিলাক লাগে কিন্তু সেইবিলাক দিয়ৰবি তুমি যদি কোৱা ধৰি লোৱা যদি গাখীৰে খো পোৱা গাখীৰ, কল আৰু তোমাৰ বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আছে যি বহুত ভিটামিন পায় সেইবিলাক খাব লাগে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো যিমান পাৰে ভিটামিন থকা বস্তুবোৰ মিন থকা বস্তু, এইবিলাক খুৱাব লাগে এইবিলাক চিপছ চকলেট এইবিলাক দিলে যে তাহাঁতৰো মানে এ স্বাস্থ্য নষ্ট হব ন' শৰীৰত কিমান প্ৰভাৱ পৰে।
হয়, হয়, ঠিকে ক'লা আৰু আজিকালিতো এ দেখা গৈছে যে সৰু, সৰু যোনবোৰ শিশু থাকে এ ধৰা দুই তিনি বছৰে সিহঁতেও পাৰিলে মানে সিহঁতকো মাক দেউতাকে বাহিৰা বস্তু খুৱাই। যে চব এ যেনেকৈ দেখা গৈছে চকলেট খুৱাব চিপছ খুৱাব। কিন্তু এইবোৰ খোৱা কোনো দৰকাৰী বস্তু এ দৰকাৰ নাথাকে আমি যিমান পাৰে মাক দেউতাকে সিহঁতক অ, কিবা এইবোৰ চাউল কি এইবোৰ ড্ৰাই ফ্ৰুট খুৱাব পাৰে, এ যেনেকৈ মাখানা, কাজু বাদাম। কিচমিচ এইবোৰ খোৱাব পাৰে, কিন্তু সিহঁতে আৰু যিমান পাৰে চিপছ চকলেট এইবোৰ দিয়ে যোনবোৰ সিহঁতৰ স্বাস্থ্যৰ বাবে একদম হানিকাৰক হয়, আহ তুমি কি
মই সেইটোৱে মানে আমি আহ ল'ৰা ছোৱালী বিলাকক সেবিলাক মানে যি টি বস্তু খোৱাব নালাগে বাহিৰৰ বস্তু বিলাক খাব নালাগে যিমান পাৰে ঘৰৰ থুৱা বস্তু ঘৰৰ দৈ চিৰা এইবিলাক খোৱাব লাগে। তেতিয়া তে মানে তেওঁলোকৰ মানে স্বাস্থ্যও ভালে থাক কিব
হয়-হয় ঠিকেই কলা দেই
অ, হয় আজি তোমাৰ লগত খাদ্যৰ ওপৰত কথা পাতি মোৰ বহুত ভাল লাগিল। আশা কৰো যে আগলৈ এনেকে কথা পাতিব পাৰোঁ আমি
অ, দিয়াতে ধন্য
অ, ধন্যবাদ